ত‌ অ অ পাহৰিলি
চাহ এতিয়া মানে চাহ নাখাঁও মই মানে চাহৰ মানে মাত্ৰাটো অলপ কমাই দিছো মোৰ মানে অলপ মানে চাহৰ প্ৰতি ইমান মানে ৰাপ নাই আৰু তাকে ভাবিছো কি খাওঁ তাকে চাওঁ নতুন কি খাওঁ
উম আমাৰ মানে আজি ব বতৰো ভাল একদম ঠাণ্ডা ঠাণ্ডা একদম মানে এনেকে হেৰি চেৰি খাবলৈ ভাল ভাল আৰু জাল মুৰি চুৰি এনেকুৱা বতৰত খাব লাগে বঢ়িয়া লাগে তাত এনেকে বুট দিব লাগে তাৰ পাছত এইয়াত একদম বাদামতো দিব লাগে পিয়াঁজ কাটি দিব লাগে কেঁচা জলকীয়া দিব লাগে তাৰপিছত অ গাজৰৰ কাটি দিব লাগে তিয়হ কাটি দিব লাগে এনেকুৱা ধুনীয়া লাগে লাগে নহয় খাই
ভাল লাগে ন ময়ো তাকে তাকে চাগে আজি
ধৰ লগত লাল চাহ লব লাগে আদা দি উম বহুত ধুনীয়া মানে মিঠাটো অকণ কমাই দিব লাগে আৰু
হয় হয় ঐকাপোৰ খুলিব ভিতৰতলৈ যোৱা হয় হয় ভিতৰত হয় খবৰ খাতি ভাল আৰু ন বাকী
অ অ মোৰ ভালে দিয়ক আপোনালোক ভাল
এ আছো দিয়ক এ ভগৱানে ৰাখিছে
অ হু হু হয় নেকি
হয় হয় হেৰি আপুনি। এইয়া যোৱাকালি কৰ'বাত গৈছিলে নেকি আপোনাক দেখিছিলো বজাৰত আপোনাক দেখা নিচিনা পালো।
অ' মই গৈছিলো গৈছিলো বজাৰ কৰিবলৈ গৈছিলো।
কৰিলে বজাৰ।
বজাৰ কৰিলো মই। সেয়া এ এনেকে ঘৰৰ খুচুৰা খুচৰি বজাৰ কচমেটিকৰ বস্তু আনিলো ঘৰৰ খুচুৰা খুচৰি বস্তু আনিলো এই তেনেকে আনিলো। কিবা কিবি অলপ চলপ।
হয়- হয়
সেয়াই আৰু
ন ঠিকে আছে ঠিকে আছে।
উ,
আজি মানে ইমান কাম আজি যে দিনটোত আপোনাৰ কাম বহুত কাম কৰিলো আৰু তোমাৰ আপোনাৰ মানে হেৰি কৰিলো এয়া- এয়া মানে আমাৰ মাটি আমাৰ হাল বোৱা কাম চলি আছে। তাত হাল -হাল বালো। এতিয়া মানে আমি খেতি- খেতি কৰা এতিয়া ছিজন আমি খেতিয়ক মানহ ন' এতিয়া। খেতি কৰিব লাগিব তাক খেতি- খেতি এতিয়া মানে তোমাৰ ধানৰ খেতি কৰা হব আৰু এতিয়া বাৰিষা কাললৈ আহিছে ন'
বা ভালে দিয়ক আপোনালোকৰ ইনকামটো মানে। মানে ভালেই আৰু উম উ ভালে ভালে বেকাৰতো নাই।
হয় - হয়।
এনেকে ভাল খেতি -বাতি কৰি আছো। চলিব লাগে আৰু। এতিয়া চাকৰি তাকৰি পোৱাও মানে আজিকালি মষ্ট। কিল গৈছে গৈ। পঢ়িবও লাগিব বাৰু তেনেকুৱা।
অহা অ' অহা অহাাকালি মানে কি কৰি কি হৈছে আপোনাৰ হেৰি কৰিম এইয়া আপোনাৰ মানে এয়া -এয়া ৰোৱনী আহিব ছয় গৰাকী ৰোৱনী আহিব। তাকে মানে পোৱা। সোনকালে মই কালি অহাাকালি চাগে চাৰে তিনি দুটামান বজাতে উঠি পেলাই চাগে। এয়া পথাৰত থাকে হেৰি। কৰিব লাগিব আপোনাৰ কঠীয়া তুলি আখো মানে।
অঁ, এইয়া বৰা ধান আছে নেকি, বৰা চাউল?
চাল এবাৰ কৰি এইবাৰ কৰিছিলো, ইমান ভাল নহ'ল, এবাৰ আকৌ কৰিম মানে।
মই মানে ভাবিছিলোঁ যদি থা আছে যদি, দুই কেজি মমান দিলে হয়।
উম, কিমানকৈ লাগিব?
কেজি মই হেৰিকে ষাঠি ষঠি টকাকৈ বেচোঁ, আপুনি সেই পঞ্চাছ টকাকে দিব যাওক।
অঁ জহা চাউল দুই কেজি, আৰু বৰা চাউল দুই কেজি থৈ দিব, মই গ'লে লৈ আহিম।
জহাটো এইটো আমাৰ যোনটো জহা এইটো মানে আমি মানে অলপ মানে এইটো মানে আপোনাৰ শস্তটো মানে অকণমান মানে ভাল উন্নত মানৰ কৰিছিলো দেই। আপোনাৰ, একদম আপুনি একদম মানে চালে গম পাব আপোনাৰ দূৰৰ পৰাই মানে ইমান গোন্ধই মানে আপোনাৰ মৰমলাই থাকিব। এই শস্যটো আপোনাৰ কি হৈছে আপোনাৰ এইটো মানে দামতটো অলপ বেছি, আগতে আপোনাক যোনটো মই বেছি বিক্ৰী কৰিছিলো! সেইটোতকে এ মূলটো অলপ মানে বেছি, এইটো আপোনাৰ আশী টকাকে কেজি আহিব মানে। কম নহব, কম কম নহব মানে বাইে বুজছে নে' আপোনাক মই মানে বহুত কমাই কৈছো।
অঁ, এয়া বাকী ঘৰত সকলোৱে ভাল ন?
আছে আছে দিয়ক, আছে আছে
আঁ, এনে খোৱা বোৱা হ'ল নহয়
খোৱা বোৱা খোৱা বোৱা হ'ল, এতিয়া তাকে ভাবিছো মানে, আজি বতৰটো অলপ ডাৱৰীয়া নিচিনা হৈ আছে, তাকে মাক কচু অলপ উম পকৰি চকৰি অলপ বনাবলৈ দিছো মানে, আপোনাৰ নৰসিংহ দি পলে দালি দালি পিচি পেলাই এনেকে মানে পকৰী বনাবলৈ দিছো।
অঁ, হয় হয়, বতৰটো মানে আপোনাৰ ডাৱৰীয়া হৈ আছে কিন্তু বৰষুণ চৰ ফোন দিয়া নাই তাতো আমাৰ মানে ৰাস্তাৰ লগতে ঘৰ, কনচ কনটাকছকনৰ
হয় হয়। হয় হয়, কাম চলি আছে, অঁ তাতে মানে আ কাম চলিলে কি হয় মানে আপোনাৰ কি হয়, ধুলি বালি হয়, ৰাস্তা ঘাট বনাওতে সময়ত ধূলি বালি হয়, আপোনাৰ মানে কি হয়, তাৰ পৰা বহুত বেমাৰ আজাৰ হয় মানে, এতিয়া ৰাস্তা ঘাট যেতিয়া বনায় ন, গো বৰুষুণ দিলে কি হয়, আপোনাৰ ধূলি ধূলি বালি আপোনাৰ নোহোৱা হৈ যায়, তেতিয়া অলপ মানে ভাল হয় ন। এতিয়া যিহে আপোনাৰ ধূলি বালীৰ মানে প্ৰকোপ বাঢ়ি বৃদ্ধি হৈছে, আপোনাৰ এনেকুৱা মানে, হৈছে আপোনাৰ ধূলি বালিবোৰৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ ওপৰলৈ
অঁ, সেইটোৱে সেইটোৱে, একদম মানে নকব আৰু এনেকুৱা ধূলি বালি মানে অৱস্থা এইকেইদিন বেয়া হৈ গৈছে গ আৰু, বৰষুণ এজাক আহিলে মানে ঠিক হৈ যাব আৰু
হয় হয় হয়। তে তাকে। এতিয়া মানে, মানে তাকে মানে এতিয়া মানে ভাবি আছো যে বৰষুণটো আহিলে আমাৰ খেতি কৰা ভাল হয় এতিয়া মাটি।
উম সেইটোৱে বোলো বৰষুণ হয় বৰষুণ যাক বাৰু বহুতেই প্ৰয়োজনীয়
এতিয়া দেখিছে নহয় এতিয়া ধানৰ কাৰণে কিমান আপোনাৰ মানুহ বোৰে চাউলৰ কাৰণে এতিয়া খাব ন পাই হাবা ধুৰি খাই আছে এতিয়া যদি এই বৰষুন এজাক যদি ভালকে যদি দপদপি আাকে আহিলেহেতেন এতিয়া মানে পথাৰত হাল বোৱা হৈ গ'ল এতিয়া হাল বোৱা মাটিত যদি আপোনাৰ যদি বৰষুণ যদি পানী পৰে ন তেতিয়া মানে আপোনাক কি হয় মাটিডৰা কোমল হয় আৰু যেতিয়া কঠীয়া যেতিয়া ৰোৱা যায় কঠিয়াই আপোনাৰ মানে শিপা মেলোতে তেতিয়া চাওক যদি শিপা যদি ভাল যদি মেল মেলে ন তেতিয়াহে আপোনাৰ মানে গছজোপাত আপোনাৰ মানে শস্যটো ভাল হয় সেইবাবে মাটিডৰা আছে আচলতে বেছি কোমল হোৱাাতটো বেছি উন্নত বৰ্তমানৰ হয়
অ হয় হয় খেতি বাতি অ আপোনোলোকে মানে খেতি বাতিৰ ওপৰতে নিয়
হয় আমাৰ গাঁৱলীয়া মানুহ আমি এইম খেতি বাতিৰ ওপৰতে আমাৰ এ ষাঠি বিঘা মাটিয়ে আছে মানে
অ হয় হয় আপোনালোক মানে ক'বলৈ গ'লে
খেতি বাতিৰে হয়। গাঁৱৰ আমি মহাজন হয়।
হয় নেকি?
হয় দেউতা আপোনাৰ গাও গাও গাঁও প গাও বুঢ়া হয় আমাৰ
অ হয় হয় হয় হয় ভালে দেখোন।
হয় খেতি বাতি আৰু আমি নকৰো কিন্তু দেই আমি মানুহজনো লগাই দিওঁ আমি খালি চোৱা চিতা
এ আমি আৰু আপোনাৰ যেনে তেনে চলি মাগি আছো আৰু।
হ'ব দিয়ক যিকণ দিছে সেইকণেই সেইকণেই হ'ব আৰু ইমান বেছি
অ সেইটো হয় বেছি আশা কৰাও বেয়া বাৰু হয়
হয় এতিয়া খোৱা বোৱা কি কি খাব বোলে এতিয়া?
এ তাকে ভাবিছো বতৰটো মানে অকমান ঠাণ্ডা ঠাণ্ডা হৈ আছে আপোনাৰ বৰষুণ যাক অহা নাই কিন্তু তাকে ভাবিছো কিবা পকৰীকে বনাওগৈ নেকি এনেকে নৰসিংহ পাত দালি ওমহ কেঁচা জলকীয়া পিয়াইজ তাৰ পাছত আপোনাৰ এইয়া ফালা মটৰটো যে সেইটো তেনেকে আদা অলপ সেনেকে কৰি মিক্সিত মাৰি লৈ তাৰ পা ছত এনেকৈ ৰিফাইনত দি পেলাই অলপমান পুৰি পেলাই খাব মন গৈছিলে আৰু তাকে কৰিম চাগে এতিয়া আৰু
উ কৰিম মানে আৰু এনেকে বতৰটো চাপিলে আও কৰক কি আও খাবলৈ খাবলৈ হৈছে আও
অ খাবলৈও হৈছে আও তাৰ লগত ৰং ৰঙা চাহ কৰি ল'ম নিমখীয়া চাহকে খাম চাগে আৰু
হয় হয়
তেনেকে ভাবিছো আৰু কি কৈছা হয়
খাম আও
হয় হয় হয় আহ কি কৈছা
খালে ন
নাই নাই মই এতিয়ালৈকে খোৱা নাই বাৰু এতিয়া চাহ খিনি খাম
নহয় দু দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে
অ দুপৰীয়া আহাৰ গ্ৰহণ কৰিলো বাৰু হাম আপুনি কৰিলে
হয় কৰিলো কৰিলো মই মানে আজি পৰি কামৰ পৰা আহি পেলাই এতিয়াহে গ্ৰহণ কৰিবলৈ সময় পাইছো বুজিছানে
অ হয় হয়
না সময় নাপাওঁ যে কামত থাকো কে
অ দিনতটো কামতে থাকে আহ সেইটোও হয় বাৰু
তাকে এতিয়া মানে কি হৈছে আপোনাৰ পৰিৱেশটো চাই পেলাই আমাৰ যি বেমাৰ আজাৰ হবল লছে মানুহে আচলতে কাম কাম ধান্দাবোৰ এৰি দিছে কাম চাম নকৰে ন সকলোৱে আজি কালি মোবাইল ফোনতে বিয়ষ্ট হৈ থাকে তেওঁলোকে কি কৰে মোবাইলতে চাই আৰু কিবা খিনি কাম আজিকালি চব আৰামৰ কাম মানুহ বিলাকে কি কৰে আপোনাৰ চব কাম আজিকালি চব যোন আপোনাৰ আধুনিক য যন্ত্ৰ চন্ত্ৰ ওলাইছে হয় হয় আধুনিক যি যন্ত্ৰ চ্ৰ ওলাই সকলোৱ তাতে ব্যস্ত থাকে আহ মানুহ হয় হয় হয় হয় হয়
জা চলালে ভালে আৰু চব বস্তু যিয়ে নহওকৰিও যদি ভালকে ব্যৱহাৰৰ কৰে ভাল বেয়া তাকে ব্যৱহাৰ কৰিলে বেয়া আৰু
হয় হয়
এইটো নিজৰ লগত কথা আৰু যে মোবাইলতটো চলালে যে বেয়া হ'ব সেনেকুৱা নহয় বাৰু নিজৰ লগত কথা যে এনি টাইম চলাই থাকিব সেইটো নহয় কোনোবা এটা টাইমত বা আজিকালি মোবাইলৰ পৰা বহুত কথা গমো পোৱা যায়
নিশ্চয় নিশ্চয় পোৱা যায় পোৱা যায়
উম তেনেকে আছে চলাব লাগে আৰু মানে হ'লেও মানে অপৱ্যহাৰ কৰিব নালাগে আৰু
উম উম নালাগে নালাগে
অ সেই
তিয়া সেই খে য়ে এতিয়া মানে সকলোৱে গুৰুত্ব দিয়াটো উচিত কাৰণ মোবাইল ফোনে আচলতে মানুহক অপকাৰ মোবাইল ফোনৰ পৰা আপুনি বিভিন্ন ধৰণৰ লাভাবানো হব ন্তু দেই আপোনাৰ সে এতিয়া চাওক আগ দিনত আপোনাৰ মোবাইল ফোন নাছিলে তেতিয়া কি হয় মোবাইল ফোনৰ দ্বাৰা আপোনাৰ মানে কি হয় ইটো সিটোৰ দ আদান প্ৰদান কৰিব